শুনি আছো তুমি শুনিছানে।
বাৰু কি কৰি আছা?
এয়া বহি আছো গছৰ তলতে ইমান গৰম পইছে।
তাকে গৰমটো দিনক দিনে বাঢ়িছেচোন।
হয় হয় তুমি কি কৰিছা?
এ ফেডলতে গ শুই আছো কি কৰিবা। গৰমত ওলাই যাবও নোৱাৰালো।
ভাত পানী খালানে?
ভাত নাই খোৱা তাকে সেই বাকী ঘৰত ভাল।
ভাল ভাল।
তোমালে ফোন কৰিলো এটা সমস্যাই নে নে এটা। সমাধানে মানে এটা সমস্যাৰ সমাধান উলিয়াবলৈ তোমালে ফোন কৰিলো। সেই বিষয়ে আলোচনাও কৰো বুলি। কেনেধৰণৰ সমাধান হ'ব তাৰ বিষয়ে আলোচনা কৰো তোমাৰ লগত।
হয় হয়।
এতিয়া তুমি বজাৰলৈ গৈছ নে?
গৈছো গৈছো।
তাকে দাম চাম থঠিকে নে
উম দাম চাম বৰ বহ বহুত বেছি হৈছে অ
তাকে মই সেই তেনে তেনেকুৱা বিষয় এটা লৈছো তোমাৰ ওচৰতে মানে এতিয়া যিটো আমাৰ মূল্য় বৃদ্ধি ঠ
অ হয় মূল্্য ভৃদ্ধি বহুত হৈ গৈছে
এতিয়া বৰ্তমান বজাৰৰ বজাৰৰ এটা বস্তু বস্তু কিনিবলৈ গলে আমাৰ এজন হাজিৰা কৰা লোকৰ বাবে একেবাৰে টান হৈ পৰিছে
হয় হয়
তোমাৰ এতিয়া আধা লিটাৰ তেলৰ ম পিঠাতেলৰ দাম এশ টকা এনেদৰে মূল্্য বৃদ্ধি হৈ থাকিলে আমাৰ ঋণবিনে আইতটো আইতটো চাই আমাৰ বিতটো এতিয়া বৰ অন বেছি হৈ গৈছে তে ইয়াৰ পৰা তোমাৰো অসুবিধা হৈছে আমাৰো অসুবিধা হৈছে স মানে তোমাৰ মোৰ বুলি নহয় আমাৰ সকলোৰে অসুবিধা হৈছে ইয়াৰ কাৰণ হিচাপে তুমি কি কৰিব পাৰে মানে কি বুলিুলিয়ে ভাবা
এ বস্তুৰ দাম কেতিয়া বাঢ়ে যেতিয়া মানে বস্তুতো কিবা এটা বস্তুৰ চাহিদা ো বেছি হৈ যায় মানে বস্তুতটো মানুে বেছিকে কিনিবলৈ লয় আৰু বস্তুতটো উৎপাদনতটো কমি যায় সেইটো কাৰণে মূল্্যয় বৃদ্ধি বেছি হয়
হয়
মানে কি আমাৰ এতিয়া আজিকালিতো খেতি বাতি খুব কমেই কৰা হয় আমাৰ ইয়াত এতিয়া খেতি বাতি কম কৰা ফলত কিছুমান বস্তু মানে দামতটো বাঢ়ি গৈছে আৰু বস্তুতটো কমকৈও পোৱা গৈছে বাহিৰ দেশৰ পৰা বাহিৰ জেগাৰ পৰা অনাৰ কাৰণে বস্তুতৰ দামতটো বাঢ়ি গৈছে কিন্তু যদি আমি এই থলুৱা জেগাতে যদি সেই বস্তুতটো উৎপাদন কৰি আমি বিক্ৰী কৰিবলৈ যাওঁ দামটো কমিব
হয় আমাৰ এতিয়া যি আমাৰ এতিয়া ক অসমৰ তথা ভাৰতৰ লোকসকল কৰ্মভূমিখিন নহয় এতিয়া চব আমাৰ চব এতিয়া বৰ্তমান অসম আৰু ভাৰৰ লোকসকল মহা এলেহুৱা হৈ পৰিছে
হয় হয়
নিজে খেতিয়কন বোলে কৰি নিজেই খাওঁ সেইটো নাই আনৰ পৰা যে নিজেই কাম কৰি পইচা দিহে আনৰবৰা খাব কিন্তু যদি নিজেই সেই
সিহঁতে আনৰ পৰাহে
হয় লাগ মানে তোমাৰ সিহতি বুলিয়ে নহয় আমিও তেনেকুৱাই
হা হা
তোমাৰ এতিয়া যদি আ এতিয়া তোমাৰ বজাৰখনত যদি আমাৰ চাহিদাটো বেছি হয় কিন্তু আমাৰ যিটো যোগান যোগানটো যদি কম হয় সেই বস্তুটোৰ মূল্যটো বহু পৰিমাণে বৃদ্ধি হয়
হয় সেইটো কথা মই তোমাক কৈছোয়েই এতিয়া মূল্য বৃদ্ধিৰ এটা আন এটা কাৰণ হৈছে জনসংখ্য্া বৃদ্ধি এতিয়া দিনক দিনে আমাৰ জনসংখ্য্া বৃদ্ধি হৈ হৈ গৈ আছে আৰু বস্তু চস্তু মানে উৎপাদনতটো কমি গৈ আছে তাৰ ফলতো মানে মূল্্য বৃদ্ধি বাঢ়ি গৈছে
মই এটা কাৰ মোৰ মনৰ পৰাই এটা কাৰণ কৰো তোমাক আমাক যে চৰকাৰে যিসমূহ যিসমূহ আমাৰ আঁচনি প্ৰদান কৰি আছে বৰ্তমান সময়ত
হ
সেই আঁচনিৰ যোনটো ধন
হয়
যেতিয়া আমাৰ আচনিখনন প্ৰেৰণ কৰে সেই সময়তে আমাৰ বজাৰতে সেই বহুতো বস্তু তৰ দাম জুই চাই দাম হৈ যায় এতিয়া বৰ্তমান পেট্ৰলৰ দাম প্ৰতি লিটাৰৰ দাম এশশ ক টকা
হয় হয়
আমি এই মূল্য় বৃদ্ধিটো আমি নিজে নিয়ন্ত্ৰণ কৰিব লাগিব যদি আমি নিজে সেই মূল্য় বৃদ্ধি তৰ ওপৰত ভালদৰে নজৰ ৰাখি স আমি যদি নিজে উৎপাদন কৰিবলৈ চাওঁ কিু কিছুমান বস্তু তেতিয়া আমাৰ মূল্যবৃদ্ধিটো কমিব
হয় হয় এতিয়া নিব মানে মূল্য় বৃদ্ধিৰ কাৰণে নিবনুৱা সমস্য়াও বাঢ়ি গৈছে যদি এটা কোন কোম্পানীত যদি মানুহ লাগে বিশ জন আমি যদি সেই বিশজনৰ সেই কোম্পানীটয়ে যদি বিশজনৰ দৰমহাটো দিব নোৱাৰে তাই টো দহজন বা পাঁচজন উলিয়াই দিবলগীয়া হয় সেই পাঁচজনতটো এতিয়া নিবনুৱাতে পৰি যাব তাৰ ফলত নিবনুৱা সমস্যাও দেখা দিছে
তোমাৰ এতিয়া আমি কৰিব লগা াম বহুত আছে এই মূল্য বৃদ্ধিটোৰ ওপৰত আমি যদি অভিযোগ দিওঁ
হয়
যদি আমি উপভোক্তা আদালত পাঁচ আমাৰ আমাৰ যদি পাঁচ লাখত কৈ ক্ষতিপূৰ্ণ গোচৰ বিনাম বিনামূলীয়া মানে প আমাৰ এতিয়া বৰ্তমান আদালতত আমি যদি মূল্য় বৃদ্ধিৰ ওপৰত তোমাৰ গোচৰ তৰো
হয় হয়
তেতিয়া আমাৰ পাঁচ লাখতক মানে পাঁচ লাখ টকালৈকে আমাৰ ক্ষতিপূৰণৰ আমাৰ সেইখিনি যিখিনি আমাৰ ক্ষতি হৈছে মূল্য বৃদ্ধিৰ ফলত সেইখিনি আমাৰ বিনামূলীয়া কৰি দিব এতিয়া বৰ্তমান সময়ত ভাৰতৰ মানে যি খিনি মুদ্ৰাস্ফুটি সেইটো বৃদ্ধি পাইছে
উম আমি এতিয়া এই মূল্য় বৃদ্ধিটো কম কৰিবলৈ আমি নিজে খেতি কৰি নিজে মানে নিজে এখন বজাৰত বিক্ৰী কৰিবলৈ যাব লাগিব তাৰ ফলতো মূল্্য বৃদ্ধি মানে অলপ হ'লেও কমিব মই ভাবো ত আমি ঘ কাম থৰি দ
এতিয়া আমাৰ যিহেতু অসমত এই যিখন আমাৰ এতিয়া চৰকাৰ চৰকাৰে আমাৰ ৰেচন কাৰ্ডৰ যিখিনি আমাৰ দালি চেনি দিছে সেইখিনিক লৈ আমাৰ যিখিনি দৰিদ্ৰ শ্ৰেণীৰ লোক তেওঁলোকৰ তেওঁলোকে বহু সকাহ পাইছিলে
হয় হয় পাইছিলো এতিয়াতো সেইখিনি
বিনা বিনামূলাকে চৰকাৰে একো নিদিয়ে আৰু বজাৰত যদি সেই মূল্য় সেই বস্তু এইখিনিয়ে মূল্যত বহুতঢ়াই দিয়ে তেতিয়া আমাৰ ক্ৰয় কৰিবলৈ বহুত অসুবিধা হয় আমাৰ যিটো আয় তাতকৈ ব্যয়তটো আমাৰ এতিয়া বেছি হয়
হয় হয় অ প্ৰাকৃতিক কাৰণতো মূল্য় বৃদ্ধি প্ৰাকৃতিক কাৰনতটো মূল্য় বৃদ্ধি হৈছে কাৰণ এতি এতিয়া কিছুমান কিছুমান কৃষকে খেতি কৰিছে বতৰৰ খৰাং ফলতো খেতি খিন মানে শস্য খিনিও বাঢ়িবলৈ পোৱা নাই। তাৰ ফলত মানে কৃষকসকলৰ লা- লাভ হোৱাতকৈ ল লোকচানহে বেছি হৈছে।
হয় - হয়।
অৰ্থনৈতিক অস্থিৰতাটো হৈছে দাম সদায় উঠা নমা কৰিলে ব্যৱসায়ে বিনিয়োগ কৰিবলৈ ভয় খাই কাৰণ কেতিয়াবা দামটো বাঢ়ি যায় আৰু কেতিয়াবা একেবাৰে কমি যায় তাৰ ফলত মানে।
মানুহে সেই শস্যসিনী বিনিয়োগ কৰিবলৈও ভয় কৰে।
তুমি এটা বস্তু চাবা কিছুমান দোকান এখন দোকানতকৈ এইখন দোকানৰ মূল্যত। টো বেছি হোৱা দেখা যায়।
হয় - হয়।
তোমাৰ যদি তেনেকুৱা ধৰণৰ আমাৰ এক যদি সঠিক মূল্যটোতকৈ আমাৰ বেছিকৈ সেই মূল্যটো বস্তুটো মূল্য লয়।
অ',
সেই দোকানী জনৰোকান মানে যোনজন আমাৰ দোকানী সেইজনৰ ওপৰত আমি একচন ল'ব প পাৰো তুমি জানে?
হয় - হয় সেইটো বাৰু আজিকালি ব্যৱস্থা কৰি দিছে।
হয় - হয়। কলে আমি সেই কলে চ আমি কলে সকলো মানে তোমাৰ অসুবিধা এতিয়া সকলো মানে সমাধান কৰিব নোৱাৰো। তুমি আৰু মই অকলশৰীয়া হৈ এই বি মানে এই
এইটো ইয়াৰ সমাধান উলিয়াব নোৱাৰো আমি একগোট হলেহে এই সমস্যাতো মানে
তুমি এই সমস্যাত অকলটো তুমিয়ে ময়ে মানে ভুক্ত নহয় গোটেই অসমবাসী তথা ভাৰতবাশী এই সমস্যটো ভুক্তভোগী।
হয় - হয়।
সমাধানৰ বাট আছে, আমি যদিও স সকলোকে এই বি ষয় অৱগত কৰো আমাৰতকৈ ডাঙৰ বিশেষ্ঠ সকলো আছে। তেওলোকৰ এই বিষয়ে অৱগত কৰিব লাগিব বাকী ধন্যবাদ তোমাল লগত কথা পাতি ভাল লাগিলে।